হেল্ল'?
হেল্ল'? অ।
কি কৰি আছা?
আছো এনে।
হা?
আছো এনে।
চটা খালৰ নাই?
চাহ খালো।
তাৰপিছত নাই কোৱা নাই। হলঠিছহে।
অ।
আৰু কোৱা খবৰ খাতি।
খাব খাতি ভালেই।
শুলে নেকি মোৰ ভালেই
অ',
অ', কোৱা চাহ কিয় খোৱা নাই
চাহ খালো
অ', খালা নেকি মই নাই খোৱা বুলিহে শুনিলো
খালো বুলি কৈছো
অ', অ' কি কৰি আছা এতিয়া
এনেই আছো বাগৰি
কিয়নো এনে বাগৰি আছা
এনেই বাগৰি আছো আৰু নাই সঁচাকে বাগৰা নাই
উ মাহঁত কলৈ গ'ল
মাঁহত আছে
অ',
তোমালোকৰ
আছে ঘৰত আছে
অ', অ' তুমি কৰবালৈ গৈছা নেকি
উম ফৰিব আইছো
বাহ অকলে কলে ফুৰিব গৈছা মানে
অ', লগ বন্ধু নাই যে
আমাক কব পাৰিলে আমিতো গ'লো হয়
উম হয় নেকি
অ',
হব এইবাৰ নিশ্চয় কম
উম জেগা খিনি কেনেকুৱা
যেগাখিনা ভালেই
অ', মানে তুমি তিয়া কত ফুৰিব গৈছা এনে
গোৱা গোৱা
বা ঠাণ্ডা ঠাণ্ডা। হাৱা খাব গৈছো মানে তাতে
বৰষুণ বহুত এতিয়া হাৱা খাবলৈ সময় নাই ইয়াত হাৱা খোৱাত
অ', গোৱা জেগাতটো কেনেকুৱা
ভাল
আম হা
টৰিষ্ট প্লেছ বোলো
এনেই ফুৰিব গলে মানে ধৰ খোৱা বোৱা মানে খৰচ মানে
কেনেকুৱা হয় আৰু মানে কিমান
বিশ বিশ হোজাৰমান লাগিব খোৱা বোৱা খৰচ
অ',
এটা মানুহ এটা মানুহৰ বিশ হেজাৰ ত্ৰিশ হাজাৰ এনেকে লাগিব
অ', আকৌ ৰুমৰ ভাড়া কিমানকে
ইযাত বহুত
অ', এনেইটো গলে মানে তো উম তিনি চাৰিজন মানতো থাকিব পাৰি এটা ৰুমত এটা ৰুমত যদি বেছি লয় ভাড়া
তেনে পাৰি ভাড়াটো বেছি হ'ব।
উম চাৰি, পাঁচজনমান থাকিলে চাগে অলপ কম হ'ব চাগে।
হু।
চাৰি পাঁচ জন মান থাকিলে মানে কম কৰিব চাগে। উম-উম। আমিও যাম বুলি ভাবিছো। অহা বছৰ এইবছৰ নহয় মানে, অহা বছৰ যাম বুলি ভাবিছো আৰু
অ' আহিব।
অ'।
পঢ়ি আছা নেকি এতিয়া?
অ'।
কোন ক্লাছত আহি আছে।
হা
কোন চেমিষ্টাৰত পঢ়ি আছা। হেল্লো।
লাগিছে এনেই বাগৰি আছো। অ'।
হেল্ল'।
হেল্ল'।
কোন চেমিষ্টাৰত পঢ়ি আছে।
এবাৰ বি এ ফথ চেমিষ্টাৰ।
উ বি এ ফৰ্ড চেমিষ্টাৰ।
উম'।
অহ। মান মোৰ নাই।
অ'।
আৰু কোৱা।
কোৱা দুপৰীয়া ভাত পানী খালাক নাই।
দুপৰীয়া ভাত খালো।
অ', -অ' কি চবজি দি খালা।
নিৰামিষ, নিৰামিষ।
অ'।
আমিতো গাহৰি মাংস দি খালো।
উ মজা। হাঁহৰ মাংসদি। অ' ঠিকে আছে ভাল-ভাল।
তুমি খোৱা নে নোখোৱা।
খাও।
অ'। আৰু বাকী কোৱা আৰু
তোমালোকৰ ঘৰৰ ফেমিলি কেইজন।
আমাৰ ঘৰৰ ফেমিলি বৰ্তমান পাঁচ জন।
পাঁচজন নেকি?
উম'।
আহ কোন, কোন আছে।
উম মা আছে, ভণ্টি আছে, আইতা আছে, দেউতা আছে, মই আছো।
অ'।
তোমালোকৰৰ
আমাৰো, পাঁচ ছজন মান
অহ'।
একেই।
উম'।
মা, দেউতা, বা এনেকে মিলাই। অহ' পাঁচ ছয় জনী আহিছে, বা এজনী বিয়া দিয়া হ'ল বাৰু।
অহ' অহ'।
চাই বা।
উম' আমাৰ চাৰিজনে বাৰু ভণ্টি বিয়া হ'ল।
উম' হয় নেকি?
অহ'।
দেউতাই কি কৰে?
দেউতা
দেউতায়ে হেৰি কৰে, দোকান দিয়ে।
অহ' ঘৰতে থাকে।
ঘৰত মানে, অহ' ঘৰতে।
উম', উম'। ঠিকে আছে ভালে।
উম'। তোমালোকৰ?
আমাৰ দেউতাই এই হেৰি ঘৰতে থাকে।
অহ'। অহ'। কি। হা। কোৱা আৰু।
তাৰপিছত কোৱা। কৰবাত ফুৰা প্লেন শ্লেন বনাইছা নেকি?
হা?
ফুৰিব যোৱা প্লেন শ্লেন বনাইছা নেকি?
প' বনাইছো। বনাইছো বনাইছো যাম। এইফালে তাকে ভাবিছো শ্বিলং টিলং ইফালে যাম বুলি ভাবিছো।
অহ' হয় নেকি?
অহ'।
ভালে আছে। গ'লে আমাকো কবা।
অহ' ক'ম বাৰু তুমি বোলে আকৌ হেৰিত আছা বোলে।
যাম নহয়, ফুৰিবহে আহিছোঁ।
অহ', অহ'। হ'ব ওলাবা একেলগে যাম।
উম' হ'ব।
উম' আৰু কোনোবা লগৰ থাকে যদি কবা লগৰ বিলাকক। ময়ো কম লগৰীয়া কেইটাক।
উম' লগৰ লগতেতো যাম।
অহ' মানে অলপ উম, চবে গ'লে মানে একেলগে গলে মানে ভাল লাগিব আৰু।
ভালো লাগিব, খৰচটো খৰচাটোও কমি।
উম সেইটো কাৰণে মানে।
উম। পিছে কোৱা জব চব কৰা নাই, তুমি?
জব, মানে এপ্লাই কৰিছো বাৰু।
হলেও কিমান মান আহে?
হা?
চেলেৰী কিমান মান আহে?
মানে এতিয়া মই এপ্লাই কৰিছোহে মানে এতিয়াও মানে হেৰি হোৱা নাই।
এপ্লাই কৰিছা হে।
অ' এপ্লাই কৰিছোহে।
অ'। এপ্লাই কৰি থাকা, পাবা। এটা নহয় এটাটো পাবা।
উম। তাকে কৰিছো পাও নে নাপাও আৰু।
পাবা পাবা কিয়নো নাপাবা।
উম।
চেষ্টা কৰিলেহে ফল পাবা।
উম।
চেষ্টা নকৰিলেনো কৌনচা পাবা।
উম।
দিয়া হ'ব ন পিছত
অ' হ'ব দিয়া উম হ'ব কাললৈ কথা পাতিম দিয়া।
উম উম হ'ব।